হেল্ল'। হেল্ল'। হেল্ল'। শুনিছানে?
এপটো আপডেট দি আছো।
এ বেলেগ কথা ক'ব নালাগিও ফোনটোত।
অ কোৱা?
হ'ল আপডেট?
অহ।
কি কৈ আছা?
এনেই বহি আছো। তুমি?
আছো এনে। চা খালা?
নাই খামহে এতে। তুমি?
নাই মোৰ খোৱা নাই। ভাত বনালা?
ভাত দুপৰীয়া বনাইছো। এতিয়া নবনাও কালি ৰাতিপুৱা।
অ এতিয়া কি খাবা?
এতিয়া দুপা বনাই থৈ দিছো দালি তোমাৰ তই চব্জি আছে।
আ।
তুমি কিমান, উম। তুমি কি কৈ ই তুমি কি খালা?
মই তেতিয়া গাখীৰ অলপ খালো ত এতিয়া সেই ভাত বহাই থৈ আহিছো আও।
অ, কি বনাবা?
এ পানীলাও সেই কৰিম বোলো। পানীলাও দি বনাম আও মাছ আছে সৰু মাছ আছে।
হা?
ক মাছ দি কিনে বনাবা ভাল লাগিব।
উম তাকে ভাবিছো।
নাই নাই। ৰাতিয়ে অলপ অলপ ভয় দিনত
অ আমাৰ এইপিনে বৰষুণে বৰষুণ দিয়া।
আমাৰ ইয়াত বৌষণ আছিলে এইকেদিত এতিয়া কমিছে। আকৌ হ'ব মানে পিছত বানপানী হ'ব।
অঁ মাহত কি কৰি আছে?
মা হঁতে কাম কৰি আছে
অঁ।
অ'।
উম।
আৰু কেতিয়া আহিবা?
কেতিয়া যাওঁ এতিয়া চাওঁ এতিয়া এতিয়া যাওঁ নহ'ব কিচোন যাওঁ।
পিছত কেতিয়া‌?
এ এবছৰ পিছত।
এবছৰ পাছত।
ভালে হ'ব তেতিয়া মোৰ পৰীক্ষাও শেষ হ'ব।
উম তোমাৰ তাত এনেও ভাল।
আমাৰ ফেচছ আছে কলেজত।
কেতিয়া?
চৈধ্য, পোন্ধৰ।
ভাল কথা, কি খুৱাব‌?
প্ৰথমদিনাখন পেকেট লজ দিব ছেকেণ্ড দিনা খন নিদিয়ে। দুদিনীয়া কাৰ্য্য।
ভাইটি ক'ত গ'ল?
ভাইটি হাত-ভৰি ধুই থৈয় আহিলে এতিয়া খেলিব গৈছিলে। আহি পেলাই হাত ভৰি ধুলে।
কিবা খেলি আছে নেকি সি‌?
ফুটবল এনেই খেলি থাকে বেটবল ফুটবল।
আহ ভালেই দিয়া এতিয়া শিকিছে। পাছত সেইবিলাকতে সি যাব পাৰিব।
অ নাই এনে টিমত টিম লগাই তেতিয়া সাৰি যায় আৰু খেলিব।
উম নাই এতিয়া খেলিছে ভালে পাছলে তাৰে সুবিধা হব। খেলি থাকিব লাগে এইবিলাক।
তুমি এতিয়া কি কৰিবা?
মই এতিয়া ঠাৰি বনাম নেকি। কিবা মানে ঘৰ
অঁ অঁ অঁ।
মই মানে গেছ- চেছ মুচিবেলাগ একেবাৰে এতিয়া থৈ দিম ৰাতিপুৱা লৈকে ভাত চাত বনাই আৰু
উম, তোমাৰো এতিয়া পঢ়া শেষ হ'ল ন?
অ।
কি কৰিবা চাকৰি তাকৰি?
চাকৰি চাকৰি নকৰোঁ মিলা যাওঁ মাজে মাজে। আমাৰ চাক--আমাৰ চাকৰি নাই।
আমাৰ ইয়ালে আহা অসমলে ধেই চৰকাৰী চাকৰি আছে।
নাইয়ে দাম নাই বেছি ঘৰত পইচা কম দিয়ে।
চৰকাৰী চৰকাৰি সোমাব পাৰিবা?
উম, যাম এতিয়া তাতে ৰুম-চুম ভাড়া লৈ থাকিম হাঁ।
অঁ, আমাৰ ঘৰতে থাকিবা। মাষ্টৰনী চাকৰি এটাতো সোমাই থাকিব পাৰিবা তুমি।
তুমি হাই ছেকেণ্ডেৰী দি হ'লে সোমাই যোৱা।
হেঁহ্।
তুমি হাই ছেকেণ্ডাৰী দি হ'লে সোমাই যোৱা।
ই মই মাষ্টৰনী চাকৰী ভাল নাপাওঁ।
অহ্, কি কৰিবা নহ'লে?
মই বিজনেজটে মাথা নাৰিম।
আঁ কিবা বিজনেছ কৰিবা? অঁ।
বনোৱা কৰা সেইবিলাককে কৰিব লাগিব।
উম। বিজনে হ'লে নিজে সুবিধা হয়, নিজে ইচ্ছা মতে হ'য় কিন্তু এই চাক চাকৰী হ'লে বেলেগৰ ইচ্ছা মতে থাকিব লাগিব। তাম মাষ্টাৰ্ছ মাষ্টৰ চাৰিটা হ'লো ভাল আছে।
চৰকাৰীটো ভাল, তোমাৰ প্ৰাইভেটটোহে প্ৰাইভেটত তুমি কমকে পইচা পাবা কিন্তু চৰকাৰীত তুমি বেছিকে পাবা আৰু।
এতিয়া এতিয়া গৰম- চৰম কাৰণে বহুত বন্ধ দিয়ে মানে, সপ্তাহে বন্ধ আছে কিবা-কিবি প্ৰগ্ৰামৰ কাৰণে বন্ধ বহুত ছুটী পায়।
উম।
অঁ মানে মাষ্টৰ চাকৰিটো। গৰম বন্ধ, দুৰ্গা পূজা বন্ধ আমাৰ ইয়াতটো বহুত দিয়ে। এমাহ দুৰ্গা পূজালৈক কে এমাহ বন্ধ দিব তাৰপিছত তোমাৰ গৰম বন্ধ এমাহ দুমাহ গ'লেই তাৰপিছত দশমাহৰ পিছত ৰবিবাহ এটাবই দেউবাৰ আঁ না। পা পাঁচ মিনিট।
তাৰপাছত
তাৰপিছত আঁ তোমাৰ আছে বহুত বন্ধ দিয়ে।
উম, উম।
আৰুটো কিবা এই আজি ইটো পূজা, সিটো পূজা। মনসা পূ পূজা, তোমাৰ বিশ্বকৰ্মা পূজা মানে গণেশ পূজা চব কাৰণে বন্ধ দিয়ে একেবাৰে।
উম।
জানুৱাৰীৰ পৰা ক্লাছ সৰস্বতী পূজাত পিছতহে ক্লাছ আৰম্ভ হয় ভালকে।
অঁ।
উট্।
এতিয়া আকৌ শংকৰদেৱৰ তিথিও আহি পালে নহয়।
অঁ, হ
তোমালোকৰ তাত পালে নাপালে?
নাপালে ক ইয়াত
শংকৰদৱে তিথি নাপালো ন
আহ
আমাৰ ইয়াত পালে ডাঙৰকে পাতে তোমাৰ সৰস্বতী পূজাৰ দৰে পাতে
তহলে কথা হছ ত পূজা হ ধৰা তাৰ এ পঁচিশতমক পূজাত এই পাতিব অ এনে খেলা ধূলা কৰে
অঁ
তাৰপিছত বাৰ্ষিক অনুষ্ঠান কৰিব
অ
স চবে গৈ থাকে
তোমালোকৰ তাত মানে বেছিভাগ পজা পাতলটো বেছি ন ধৰ্মীয় সেইটো বেছি আৰু
ঘয়ে ঘৰে হৈ গ তোমাৰ লক্ষী পূজাটো হয়ে গে মানে চবো ঘে বদি ন
ডাঙৰকে পাতে আৰু ন
ডাঙৰ কে নহয় সৰুকে চবৰে ঘৰতে পাতি আৰু ডাঙৰকে পাতে ক্লাব চ্লাবে ডাঙৰকে পাতে
অঁ অঁ নাম চাম হয় আৰু
উম কালি পূজা আছে দেৱালিটো দেৱালিটো বহুত জাগাত পূজা হব
অঁ
এনেটো পূজা হয় আৰু বহুত বুজা হয় মানে এটা গাঁৱত
হেল্ল'
কোনে কোনটো থ ক'ত যাব নাযায় গমে নাপায়
অঁ
প্ৰগ্ৰাম জাব
মানে তোমালোকৰ তাত বহুত হেৰি আছেতো জেগা আছেতো চাবলগীয়া জেগা সেইকাৰণে ভাল আৰু
আহিবা নহ'লে স যাবা
তাকেই ভাবিছো বন্ধত যাওঁ নেকি
উম হা
বন্ধ দিয়া নাই নহয় বন্ধ দিবহে ষোল্ল তাৰিখৰ পৰা
আমাৰ বন্ধু আমাৰ আমাৰ ইয়াত বন্ধ দিলে দিলে বলে খুলিলে তাৰপিছত একজাম হ'ব কেইদিন পিছত আকৌ তাৰ পিছত দুৰ্গাপূজাৰ বন্ধ দিবা তোমাৰ বন্ধ দিয়াই নাই
আহ মানে বেলেগ বেলেগ দি ছে আমাৰ এতিয়া কলেজত হোৱা নাই আৰু বাকী স্কুল বিলাকো চব বন্ধ হ'ল এক তাৰিখৰ পৰাই দিছে বাকী কিছুমান কিছুমানৰ মানে তোমাৰ পোন্ধৰ দিন বন্ধ দিব মানে এনেকুৱা পোন্ধৰ দিন খুলিব পোন্ধৰ দিন বন্ধ
উ কলেজত ক্লাছ হয়নে নহয়
উম হৈ আছে ক্লাছ এইকেইদিন আকৌ ৰিহাৰ্চেল হৈ আছে ফেচাছৰ কাৰণে
তুমি কি নাম দিয়া নাই
দিচো নাচ তিনিটা গান চিলক্ট কৰিলো উম সেইয়ে এবাৰটো লাষ্ট ন অ তো নেপাম ত' সেইকাৰণে মানে বোলো এবাৰ লাষ্ট আৰু পাম আৰু ডাঙৰ ডাঙৰ কলেজত পামগে তেতিয়া ইউনিভাৰ্চিটি এইবিলাকত এতিয়া আৰু নাই আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত নাই আৰু ইয়াত
কলেজত উঠিবা যেতিয়া তেতিয়া দিব বিএত যেতিয়া ভৰ্তি হবা
অ সেই বি এড হলে তেতিয়া আছে ন
উম আমাৰ তাত আমাৰ ইয়াত এলিভেনে, এলিভেন টোৱেলভ নাপাতে মানে তুমি ফাৰ্ষ্ট ইয়েৰ চেকেণ্ড ইয়েৰ যে হোৱা যেতিয়া কলেজত উঠে তেতিয়া পাতে।
ফেছৱাছ পাতে আৰু অ অ মানে ইলেভেন টুৱেলভ টো মানে তোমাকৰ হেৰি টেন নাইনৰ নিচিনাই আৰু ন
উম তেতিয়া আকৌ অ যেতিয়া তোমাৰ এই এক্সাম তেকজম দিয়াৰ পিছত যে বিদায় হয় মানে বেলেগ কলেজত ভৰ্তি হবা তেতিয়া বিদায় এটা অনুষ্ঠান দি বিদায় বুলেট
অ অ অ বিদায় বিদায় লোৱাটো আমাৰ তাতো পাতে বাৰু
অহ সেইটোৱে টোক
আমাৰ মানে অ আমাৰ তোমাৰ টেনত বিদায় লোৱাটো পাতি দিয়ে তাৰপিছত আকৌ ফাৰ্ষ্ট ইয়েৰ চেকেণ্ড ইয়েত ছেকেণ্ড ইয়েত আকৌ বিদায় লোৱা পাতিম কাৰণ বি এত উঠিম ন উ বি এ উঠিলে তেতিয়া বিদায় লোৱা থাকিব আৰু এটা বসও নাই আৰু চাৰি মাহ নে পাঁচ মাহে আছে একজাম পালেহিয়ে ফাইনেল
হ
ভাত খালা জানো, ভাত খালা জানো
নাই অকমান দেৰিকে খাম
উম ময়ে এই ভাত বনাওঁগে আৰু
অ অ হ'ব ন
উম দিয়া হ'ব দিয়া